হেল্ল'?
অহ, হেল্ল'।
অ, বন্ধু কোৱা।
বন্ধু তোমাৰ কি খবৰ পাতি?
অ, খবৰপাতি ভালে আছে, তোমাৰ কোৱা?
মোৰ চলি আছে আৰু তোমাৰ ইমান এটা ভাল নহয় বেয়াও নহয় আৰু। যাই আছে জিম বনটো
আচ্ছা বাকী এনে, খোৱা - লোৱা কৰিলে নেকি?
খুৱা - লোৱা কৰা নাই ৰ'বা! বনাই আছে খাম অলপ পিছত। খালে গম পাও, বা এনে দালি - ভাত আহে হ'ব দালি - ভাত, আলু ভাজি।
তাকেতো এই দালি - ভাত, আলু ভাজি খাই খাই ভাল নালাগে আৰু ন? বেকাৰ খাদ্য এইবিলাক, আমনি বহুত আমনি লাগে। কিমান আৰু চোবাই থাকিবা, একে - একে তাকে চোবাই - চোবাই খাই থাকিব লাগে। দিগদাৰেই লাগে মোৰ।
এনে মুখৰ টেষ্টটো এইটো মান সেয়া হৈ যায়
উম, এনে খোৱাৰ ভিতৰত কি ভাল লাগে তোমাৰ ৰাতি এনে খাব খোৱা দালি - ভাতে এৰি কেনে আৰু?
মই ৰাতি তোমাৰ বেষ্ট আহ গাহৰি।
অ, আচ্ছা - আচ্ছা ঠিকে আছে ন মাংস - মাংস পাতি খাব লাগে। মাংস পালে তোমাৰ কি হয় এ তোমাৰ সেই যিটো ষ্ট্ৰেন আছে যিটো প্ৰটিন আছে সেইটো তুমি পাই থাকা সেইকাৰণে মাংস পাতি খালে ভাল।
মানে তোমাৰ মাংসটো খাব লাগে কাৰণ প্ৰটিন আমাৰ দেহৰ কাৰণে বহুত প্ৰয়োজন। লগতে তোমাৰ ভিটামিনবোৰো খাব লাগে যে শাক- পাচলি যেনেকে তোমাৰ ধৰি লোৱা। গাজৰ, মুলি আহ কবি, চবি চব এইবিলাক চব মানে এটা বেহাই থাকিব লাগে খোৱাৰ সময়ত থাকিব লাগে।
থাকিব লাগে নিশ্চয়। এইটো নাথাকিলে কেনেকে হ'ব আৰু যদি খোৱাৰ যদি তোমাৰ মজাটো নাথাকে যে তুমি কি খাই আছা? তোমাৰ কি ভাল লাগে, তোমাৰ মনত তোমাৰ ভাল লাগিবলৈ কাৰণ আমি খাদ্যৰ লগে লগে আমি এনাৰ্জিটোও পাও‌ ন খোৱাৰ - খোৱাৰ পাছত।
মানে তোমাক খাদ্যই এটা আমাৰ উৎ আহ শক্তিৰ উৎস ন'? সেই যদি তোমাৰ আমিন খোৱাটো বন্ধ কৰি দিও আৰু আজিকালি দেখা নাই ল'ৰা-ছোৱালীবোৰে শাক-পাচলি বা কিবা - কিবি মাংসও খায় তোমাৰ সেই মাংসবোৰ তোমাৰ এসোপামান মচলা তাৰ লগত তোমাৰ মেয়নিচ -চেয়নিচ দি কেনে চিকেন ফ্ৰাই কৰি কেনে এসোপাহ
বহুত -বহুত মচলা থাকে, কি ক'বা আৰু এইবিলাকত তাতে ইমান তেল মিহলা হৈ থাকে ন সেই তেলটো মানে বহুত বেয়া হয় সেইটো যদি আমি খাই থাকো সেই স সময়ে - সময়ে আমাৰ চৰ্বিটো বাঢ়ি যায়। আমাৰ গাটো গধুৰ হৈ যায়, আমি এইফালে মনত শক্তি নাপাওঁ, আমাৰ এইফালে গাত শক্তি নাথাকে আমি আমাৰ মগজুতো আমাৰ সেই তোমাৰ কি হয় তীব্ৰ গতিৰে কাম নকৰে। আমি আ তোমাৰ শ্ল' হৈ যাও সকলো কামত।
মানে তোমাৰ কি ক'ব আৰু তোমাৰ লাহে- লাহে তোমাৰ আহ মগজুটো কম কাম কৰা বন্ধ মানে কাম কৰা বন্ধ হৈ নিদিয়ে ম যিমান কাম ভালকে কাম কৰিব লাগে সেই হিচাপে বহুত কম হৈ যায়। তোমাৰ দেহত দেহতো শক্তি নাথাকে তোমাৰ কামবোৰ কৰিবলৈ, সোনকালে তুমি ভাগৰি যোৱা। তুমি চাবা তাৰপিছত তোমাৰ লাহে - লাহে বেমাৰবোৰ আৰম্ভ হৈ যায়, এটা বয়স সোনকালে ইমান কম বয়স হৈ থাকে বহুতৰে কিমান বেমাৰ হৈ থাকে আজিকালি।
বহুত বেমাৰ হৈ থাকে তাকেতো। তোমাৰ, তোমাৰ গাততো একো বেমাৰ নাই তুমিতো পুৰা সুস্থ ন?
মই পুৰা এতিয়া তাজা একদম সেউজীয়াৰে ভৰা একদম।
বাকী এনে ঘৰৰ মানুহ সকলোৱে ভাল আছে ন' সিহঁতৰ গা ভাল আছে?
এই তোমাৰ ৰবা! মাৰ অলপ বেমাৰ মানে এনে চৰ্দি কাহ।
চৰ্দি, কাহ থাকিব এইটো বতৰটো ইমান বেয়া, তোমাৰ এনেকা গৰম দিয়ে আকৌ এইফালে কেনেকা বৰষুণ দিয়ে ন'?
উহ, মানে তোমাৰ এতিয়া কালি যোৱাকালি তোমাৰ ধাৰাসাৰ বৰষুণ, ৰখিবলৈ নামেই নলয় আজি আ আ আজি ভাবিছে ৰাতি উঠি ৰাতিপুৱা উঠি ৰাতিপুৱা উঠি চাও মানে ৰ'দ ৰ'দ ৰ'দ মানে তোমাৰ পোহৰে একদম পুৰা খপাই তুলিছে একদম।
তাকেইেতো, আহাঁ যোৱাকালি এনেকা বৰষুণ দিলে পুৰা ঠাণ্ডা- ঠাণ্ডা গোটেই দিনটো অলপ, অলপ, অলপ অলপকে বৰষুণ দি আছে কিন্তু আজি - আজি এনেকা ৰ'দ দিছে কি ক'বা?
মানে আচৰিত দিয়া তোমাৰ। আৰু তোমাৰ সেইটো এইটো আমাৰ সেইকাৰণে হেকানে খাদ্য খাব লাগে আজিকালি। কাৰণ এইবোৰ এনকাও বতৰত তোমাৰ খাদ্য যদি আমি এই যি টি খাদ্য খাই থাকো, এই তোমাৰ এই জাংক ফুড যে কয় তোমাৰ অলাগতিয়া খাদ্যবোৰ এট এইবোৰ যে খাই থাকে মানুহে কেনেকে তোমাৰ বেমাৰতো হবই।
তাকেইেতো, অলাগতিয়াল খাদ্যবিলাক খাব নালাগে আৰু বাহিৰা বস্তু যিমান পাৰি ইমানে নাখাবা গম পাইছা ন? আজিকালি সেইকাৰণ বে ছি বেমাৰ হয় কেঞ্চাৰ হয়, কিডনী বে কিডনী বেয়া হয়। পেটত পাথৰ হয় তাৰপিছত এইফালে তোমাৰ কি কয় ফুড পয়জন বুলি যে কয়, সেই ফুড পইজন বেমাৰটোতো বহুত মানুহ হৈছে, বাচ্ছাৰ পৰালৈকে ডাঙৰলৈকে হৈ যায়, কিয় হয় কাৰণটোতো এইটোয়ে। যে তেওঁলোকে বাহিৰৰ বস্তুবোৰ খায় তেওঁলোকে বাহিৰত পিজ্জা বাৰ্গাৰ এইবিলাক খাই থাকে। আৰু ঘৰৰ তোমাৰ বনোৱা বস্তু খাব লাগলে কিন্তু ঘৰত এনেকুৱা নহয় জান যে দালি ভাত খাই আছা অকল। সেনেুৱা নহয়, বেছি তেল দি বনাব নালগে। কম তেলেদি বনাব লাগে, আৰু ভাল তোমাৰ সেউজীয়া শাক পাচলি। সেইবোৰ খাব লাগে আৰু প্ৰটিন জাতীয় বস্তু, ভিটামিন জাতীয় বস্তু। কথাবোৰ শিশুসকলক শিকাব লাগে আৰু এইফালে ডাঙৰ মানুহে গম পাব লাগে। যে কেনেকুৱা কি কি খালে ভাল, গম পাইছা?
আৰু আৰু আন এটা কথা আমাৰ সমাজত কি আছে তোমাৰ আমাৰ, ইস্থমাকেইটাত বেমাৰ হয় ন' বহুতো সোনকালে নাযায়।
তাকে।
তেতিয়ালৈ তোমাৰ একদম থাকিব নোৱাৰা অৱস্থা হৈ যায় সেই সময়তে যাব এতিয়া। চাইছো মই তোমাৰ, যদি তুমি ভাবা। তোমাৰ কি হৈ যায় যদি তোমাৰ বেমাৰ হৈ যায় চৰ্দি কাহে হৈ আছে। বা এনে সাধাৰণ কিবা অলপ বিষ হৈ আছে নাযাব। এনে ফাৰ্মাচীত যাব, কিবা এটা কবাৰ কিবা এটা, ঔষধ ল'ব ঔষধ লৈ কেনে খাই এনে শুই থাকিব, তেতিয়া হলে তোমাৰ সেই বেমাৰটো ডাঙৰ একদম বিষেৰে থাকিব নোৱাৰা হয় হৈ নাযায় তেতিয়াহলে নাযায়। সেইকাৰণে তোমাৰ সৰু সৰু, বেমাৰবোৰ আজিকালি বহুত ডাঙৰ হৈ যায় পিছলৈ।
বহুত বেছি কি ক'বা আৰু। সেইকাৰণে মই ভাবোতে বেছিভাগ সময়তো আমি এটা বস্তু চাব লাগে যে যাতে কিবা অসুবিধা হ'লে যেতিয়া নিজকে ঘৰত ভাল বস্তু খাই কেনেও ভাল হ'ব পাৰি, আজিকালিতো তোমাৰ কিমান মোবাইলত ভিডিঅ' বিলাক দেখাই ন' তোমাৰ ইউটিউবত দেখাই যে। টো মিলাই কেনে এই তোমাৰ জিৰাৰ পানী খাব লাগে তাৰপিছত নেমু পানী বেছিকে খাব লাগে দিনত তোমাৰ দুই তিনি লিটাৰ পানী তে সেইবিলাক খাই থাকিলে কি আমাৰ দেহটো তেতিয়া ভাল লাগে তেতিয়া বেমাৰ হোৱাৰ একো তোমাৰ আহ চাঞ্চ এ নাই আৰু, যেতিয়া বেমাৰ নহয় তেতিয়া ডক্টৰ তাতে যাব দৰকাৰ নাই, কাৰণ যিমান তুমি ঔষধ খাবা সেইটোও তোমাৰ গাৰ কাৰণে বেয়া, হয়নে নাই?
সেইটো এটা তুমি এটা পৰিমাণে ঠিক কৰিছা কিন্তু তোমাৰ এই তুমি ইউটিউব বা তোমাৰ এনেকা আহ মাধ্যম যিবোৰে তোমাৰ এইবোৰ বা তৰি আনি দিয়ে তোমাৰ আগত। সেইবোৰৰ তথ্য যাৰ কিছুমান কি কৰে, বহুত সেয়া অভাৰ সেয়া কৰে, তেনেকুৱা তোমাৰ কিছুমান নেকি দি দি তোমাৰ আজি এইটো খাব লাগে কালি এইটো খাব লাগে, বা তোমাৰ তোমাৰ কেতিয়াবা তোমাৰ যদি এইটো বেমাৰ আছে এইটো খাব লাগে। কিন্তু সিহঁত ডক্তৰ নহয় সিহঁতে তোমাৰ না ক'বাত, তোমাৰ সেইয়া এক্সৰে তোমাৰ, সেয়া কৰি এক্সপেৰিমেন্ট কৰি আহিছে যে তোমাৰ এইটো হাতে গম পাই। এনে খালি ক'বাত কথা শুনাৰ কথাৰ ওপৰতে ভিডিঅ' এনে বনাব লাগে বনাই কেনে, পঠাই দি দিয়ে আৰু মানুহে তাৰে বিশ্বাস কৰি কেনে কামটো কৰি থাকে। সেইটোবোৰত মানু্হ পিছত তাৰো পৰিমণ, তাৰে পৰিমাণো বেয়া হয়। সেইটোতো এটা বেয়া কথা তোমাৰ, কাৰণ, চবহচব বস্তু তোমাৰ বিশ্বাস কৰিব নালাগে সেইকাৰণে যিমান পাৰা যায় যিমান পাৰে তোমাৰ ডক্টৰ পৰা আৰু যিবোৰ, যিবোৰ তোমাৰ আগৰবাৰ চলি আহি আছে বা যিটোয়ে তুমি এটা ৰিজাল্ট পাই আছা।
অ',
ফলাফল এটা পাই আছে সেইবোৰ তোমাৰ বেছি অ', বিশ্বাস কৰিব লাগিব।
অ', আৰু? মইতো মইতো বেছিভাগ মই আয়ুৰেদিক তোমাৰ যিবিলাক আছে নহয়, আয়ুৰ্বেদিক ঔষধ বা আয়ুৰ্বদিক যিবিলাক তোমাৰ হেৰি এ ব্যৱস্থা আছে। সেইবোৰ তোমাৰ চাওঁ মানে সেইবোৰ তোমাৰ কৰিলে কি হয় এইটো তোমাৰ সেজীয়া শাক-পাচলি লৈ কিনে থাকে তোমাৰো মেডিচিন বা সেইবিলাক কৰিব নালাগে, তাৰ পিছত এইবাৰ তোমাৰ ফল-মূলৰ জুচবোৰ বেছিকে খাব লাগে ন। সেইটো খালে আমাৰ গাৰ কাৰণে বেছি ভাল। আমি মোবাইলত ভিডিঅ' চাই বহুতে চাই কিনে মানে বিশ্বাসো কৰে যে হয় এইটো ভাল হয়। কিছুমানৰ হয়তো হয়, তে আমি ফিডবেক বা কয় নহয় যে কমেন্ট ছেক্যনত চোৱা যে তেওঁলোকে পাৰিছে নে নাই সচাঁকে ভাল হৈছে নে নাই কি যিখন ফ্লে ইউজ ব্যৱহাৰ কৰি আছে। ইউজ কৰি আছে। তেওঁলোকে কমেণ্ট চছেকনতো কমেন্ট কৰিব যে হয় আমিতো একমাহৰ পৰা এইটো বস্তুটো কৰি আছো যেনেকা কৈছে আপুনি কি আমাৰ সেইটো ভালো হৈছে ত যিসকলে এইটো কৈছে তেতিয়া আমি বিশ্বাস কৰিব পাৰো যদি দহজন মানুহে কৈছে যে হয় এইটো ভাল হৈছে। তেনেহলে আমি সেই বস্তুটো আহ নিজেও ব্যৱহাৰ কৰিব পাৰো নিজেও আৰু লগতে আমাৰ আনজনকো আমি ক'ব পাৰো যে এনেকা এনেকা কৰ কৰিলে ভাল হ'ব, এইটো কৰিলে তোমাৰ এ শৰীৰৰ তোমাৰ কি হয় ওজনতটো কমিব বা তোমাৰ হয়তো তুমি বগা হ'বা বা হয়টো তোমাৰ পাচন পাচন শক্তিটো ভাল হ'ব। হজমটো ভাল হ'ব হয় নে নাই? তে সেইটো চাই কেনে কৰিব ৰু আমি।
বগা হোৱাওটো এটা বেমাৰ নহয়। সেইটো তোমাৰ সাধাৰণ কথা বগা মানুহটো কলা মানুহ থাকে
নাই নাই বগা কলা নাই নাই বগা কলা ন কলে নহ'ব আজিকালি আজিকালি খাই কেনেও ভাল হ'ব পাৰি, আজিকালি কলাৰ পৰা বগা হ'ব পাৰি। কিন্তু মই বগা মানুহ কলা মানুহ মাজত একো পাৰ্থক্য নাৰাখো।
নাৰাখিনে ক'ব কিন্তু এনেকে তোমাৰকো আ মেথয়া সেয়া নে তোমাৰ যিযিত তোমাক মানুহক এটা বগা বা ক'লা কৰিব পাৰে বা সেয়া কৰ ব কলা বা বগা কৰি
এটা কথা ভা ভাবা ন, বগা মানুহ কলা হ'ব পাৰে কিন্তু কলা মানুহ ব-
কাৰণ তোমাৰ এইটো আমাৰ স্ত্ৰিণৰ এটা সেয়া থাকে যোনটো তোমাৰ
অ কোৱা কোৱা?
আমাৰ এটা স্কিনৰ তোমাৰ সেয়া কিবা এটা ব্লাড চে চেল থাকে যোনটো তোমাৰ এতিয়া সেইটো ছানলাইটৰ পৰা ইফেক্ট হয়, ওক তেতিয়া তুমি সেইটো কালাৰটো চেঞ্জ হৈ যায় কিন্তু তোমাৰ এনেকুৱা বগাটো মানে সেই আ না নাথা- কা আৰু সেই বস্তু তোমাৰ কিবা এটা আছিলে মই পাহৰি গলো ভালকে কিন্তু তোমাৰ এইটো কলা কিয় হব পাৰে এইটো কিন্তু তোমাৰ নহয় কাৰণ বগা মানুহৰ এটা কিছুমান বস্তু কম থাকে কলা মানুহত কৰি।
উম কিন্তু কলা মানুহ অলপ ধুনীয়াও থাকে। কিন্তু কলা মানুহ বগা হতে টাইম লাগে। বগা মানুহ কলা হৈ যায় ৰ'দত তোমাৰ জ্বলি কেনে।
তোমাৰ বগাত শব্দটো বহুত সেয়া মানে তোমাৰ ব আচলতে মানুহ বগা নহয়টো। বডি কালাৰটো বেলেগ থাকে সেইয়ে তোমাৰ এইটো কলাটোক এনে মানুহে আমাৰ বহুত দেৰি হতক ধাম ধাৰনা বনাই লৈছে মই বগা কলা কিবা এটা, কিন্তু কলাটো কলা থাকে কিন্তু চেফ থাকে তাৰে।
অ মাটি মাটি ৰঙৰ হয় মাটিয়া ৰং অ।
ডাৰ্ক ব্ৰাউন থাকে মানে বেল ধৰ-
বহু বেলেগ বেলেগ ধৰণৰ থাকে কিন্তু খোৱা, মইতো এইটোয়ে কওঁ যে একো মানুহৰ মাজত পাৰ্থক্য ৰাখিব নালাগে, সকলো মানুহ সমান হয় নে নাই?
হয়, এইটো চব মানুহ সমান। কিন্তু এইটো কৰিব নোৱাৰি এইটো মানুহে, আমাৰ সমাজত এইটো তোমাৰ ভা ধাৰণটো ভাল, ভাল যে তোমাৰ মানুহ সমা কিন্তু সে সেইটো নচলে।
এইকে আছে। ইটো কথা লৈ কিনে মই আৰু এবাৰ তোমাক ফোন কৰিম মই আলোচনা কৰিম বাৰু একো নাই।
উম, হ'ব দিয়া বেলেগ দিন নাহিবি।
তাৰমানে চিন্তনীয় হয় ঠিক আছে।